হেল্ল'
অ কি কৰি আছা?
অ এতিয়া এনে বহি আছোঁ ৰ'বক।
অ ইয়াতে যোৱা নাই অম্বুবাচী মেলাত এইবাৰ?
অ নাই যোৱা হোৱা নাই উম তাত। গৈছিলিনে আপোনালোকে?
মই এইবাৰ যোৱা নাই ৰ'বা মও গাঁৱত আছিলো। এতিয়া গুৱাহাটী আইলো। উম উম। এতিয়া বেলেগ উৎসৱত যাব নে আগত ফিউচাৰ।
ফিউচৰত বেলেগ উৎসৱ তেনেকুৱাকে ঠিককৈ এতিয়াই ক'ব নোৱাৰিম বাৰু যেতিয়া সময় সঠিক যেন অনুভৱ হয় তেতিয়া যোৱা যাব বাৰু।
অ অ এনে কি কি উৎসৱ চোৱা?
উৎসৱ সকলো ধৰণৰ উৎসৱতে যোৱা যায় তেনেকে।
অ অ।
উম।
অ আমাৰ ইয়াতে বাৰু অসমত বহুতকেইটা উৎসৱ হয় বাৰু।
হয়।
অ মাঘ বিহু উৎসৱ হয় ষ্টাৰ্টিং তাৰপিছত তোমাৰ ফাকুৱা উৎসৱ হয়। বহাগ বিহু তাৰপিছত আহে একেলেঠাৰীয়ে তোমাৰ ঈদ আহে তাৰপিছত অম্বুবাচী মেলা তাৰপিছত ৰথযাত্ৰা জলন যাত্ৰ ত্ৰা, তাৰপিছত দুৰ্গা পূজাৰ উৎসৱ আহে তাৰপিছত ফা এ পোহৰৰ উৎসৱ আহে। তাৰপিছত মাজুলীত তোমাৰ ৰাস মেলা বা বহুত ঠাইত হয় বাৰু ৰাস মেলা। পাছত বৰদিন আহে বহুত উৎসৱ আছে তোমাৰ আটাইতকৈ কোনটো ভাল লাগে উৎসৱ।
উৎসৱ আটাইতকৈ ক'লে মোৰ বিহুখিনি আমাৰ যিটো বাপতি সাহন বিহু অ অসমীয়া বুলি ক'লে বাপতি সাহন বিহুত টোৱে বেছিকৈ ভাল লাগে, তুমি কোৱাৰ দৰে যিটো বহাগ বিহু কাতি বিহু মাঘ বিহু সেইকেইটা উদযাপন কৰি মোৰ বেছিকৈ ভাল লাগে মানে।
অ অ বহাগ বিহু তোমাৰ সাত সাত দিন হয় ন বিহু।
অ সাত দিন হয়।
অ গৰু বিহু, মানুহ বিহু
ও গৰু বিহু, মানুহ বিহু, চেৰা বিহু তেনেকে মই গোটেই কেইটা পাহৰিলো। উ বহাগ বিহ হু আমি বহাগ বিহু আমি চত বহাগৰ সংক্ৰান্তিত পালন কৰো।
হয় হয়।
উ অ চত বহাগৰ সংক্ৰান্তি সংক্ৰান্তিত ৰং ধেমালি এ নাচ গান তেনেদৰে উদযাপন কৰো।
হয়।
প্ৰথম দিনা গৰু বিহু দিনাখন আমি বহাগ বিহুৰ গুৰু গা ধুৱা হয়। আকৌ দ্বিতীয় দিনাখন মানুহ বিহু হয় তাত আমি মান মানু মানুহ মানে পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ তেনেকুৱা নতুন কাপোৰ পিন্ধি কেনে ডাঙৰজনৰ সেৱা লওঁ।
হয়।
বিহুত আমি বিভিন্ন ধৰণৰ পিঠা পনা চাউলৰ গুৰি, তিল পিঠা, তিল লাৰু তেনেকুৱা ধৰণৰ নাৰি কলৰ লাৰু, নাৰিকলৰ পিঠা তেনেকুৱা বনাও আমি। আকৌ সেই বহাগ বিহুতে আমি জ্যেষ্ঠজনক বা আন তেনেকুৱা মানুহক আলহী মানুহক আমি নতুন কাপোৰ চাচো বা সেৱা লওঁ, আশীৰ্বাদ লওঁ। ঠিক তেনেদৰে কাত কাতি বিহুত আমি তুলসী তলত সেৱা লওঁ ধাননি পথাৰত আহ, আকাল নেদেখিবৰ কাৰণে বা পোক পৰুৱাই শস্য ডৰা নষ্ট নকৰিবৰ কাৰণে নেদেখাজনৰ ওচৰত সেৱা জনাও। চাকি জ্বলাও, খেতি পথাৰত তেনেকুৱাকৈ। উম, আকৌ মাঘ বিহুত অ', কাতি বিহুত আমি তেনেকৈ বিশেষ কৰা নাই, তুলসী তলতে সেৱা জনোৱা
থাকি জ্বলোৱা আৰু উম, উম কিছুমান অ', কিছুমানে আকৌ তোমাৰ কলগছ পুলি ৰুৱে তাতে চাকি বন্তি জ্বলাই সেই উৎসৱটোত আৰু আমিও জ্বলাওঁ বাৰু অ'।
আপোনালোকৰ ফালে হয়নে তেনেকুৱা কলগছ ৰুই?
অ', অ', আমাৰ পিনে হয় বাৰু কলগছ ৰুৱে তাৰপিছত চাক কি বন্তি জ্বলাই লক্ষী পূজাৰ দিনত সেনেকুৱাই অলপ একেই থাকে ছেম।
অ', আমাৰ ফালে মানে কল কলৰ পুলিটো ৰোৱা নহয় মানে এই তেনেকুৱা আকাশ বন্তি বুলি যে আছে কলৰ দনাত তেনেকুৱাকে লগায়। অ', তেনেকুৱা লুকায় অ'।
হয়, এইটো এ লেণ্টাৰ বুলি কয় আকাশ বন্তি হয়, সেইটো তাতেও এটা এনেকুৱা উৎসৱ এটা আছে ডাঙৰ।
অ', সেইটো উম। কাতি বিহুটো আমি আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত পালন কৰোঁ।
অ'।
অ', ঠিক তেনেদৰে মাঘ বিহু আমি পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিত পালন কৰোঁ পিছত মাঘ মাহ মাঘ বিহুটো যিহেতু আহিনৰ তেনেকুৱা মাহত হয়।
আহিনৰ পিছতে আহাই অ', ঠিক কৈছা। আঘোণ, মাঘ অ', হয়, হয় ঠিক, ঠিক।
অ', সেই সময়ত আমি বিভিন্ন অ', আমাৰ ধান পথাৰবিলাক শস্যবিলাক চপোৱাৰ সময় হয়। ভঁৰাল উভৈনদী হৈ থাকে বিভিন্ন ধৰণৰ খাদ্যবিলাক উভৈনদী হৈ থাকে। তেনেদৰে আমি ভোগালী বিহুত আমি সকলোৱে ঘৰে ঘৰে এসাজ ভোজ ভাত খাওঁ, মানে খানা খাওঁ, ভোগালী বিহুত বিহুৰ উৰুকা দিনা মেজি ঘৰত আমি তেনেদৰে ভোজ ভাত খাওঁ অ', ভোজ ভাত খাওঁ। তেনেকে পিছত আকৌ নে পিছৰ দিনাখন আমি সেই মেজিঘৰটো এ চাকি বন্তি জ্বলাই বা বিভিন্ন এখন, দুখন খেল অনুষ্ঠিত কৰি ৰং ৰহচেৰে মেজি ঘৰটো আশীৰ্বাদ লৈ জ্বলাই দিয়া হয়।
অঁ মোৰ আজিকালি তোমাৰ তৰে আৰু মোৰ এই ৰাস তোমাৰ মাজুলী যে ৰাস হয় যে তাৰে যোনটো মুখাশিল্প উৎসৱত তে হয় আৰু সেই মুখাৰ শিল্পটো বহুত ভাল লগা হৈছে আৰু লগতে তোমাৰ এ এইটো আন্তজাতীয় পৰ্যায়তো মানে বহুত কিবা এটা স্থান পাইছে আৰু মুখা শিল্পতো।
কিবা এটা টেক পাইচো জী আই টেক, মুখা নহ'লে বা আৰু আমাৰ অসমৰ মা মাটিৰ পৰা যোনটো পুতলা প্ৰস্তুত কৰে হাত টি নহলে বা তেনেকুৱা সেইটো মানে অকমান আন্তঃৰাষ্ট্ৰীয় বজাৰৰ অলপমান স্থান পাইছে।
স্থান পাইছে অঁ কিবা এটা ভালো লাগে বাৰু অঁ। লগতে আৰু তোমাৰ আৰু মাজুলীৰ পৰা যদি আমি বৰপেটাত যাওঁ নাই মই মাজুলীত চাই পোৱা নাই বাৰু, যি নহওক বাৰু এ মাজুলীৰ পৰা যদি আমি বৰ পেটাত আহো, বৰপেটাত এটা বৰপেটা ঠাইতো মানে এটা মূল স্থান আৰু, যেনেকে তোমাৰ দৌল যাত্ৰা হওক আৰু তোমাৰ এ পোহৰৰ উৎসৱ হওক তাতে মানে আটাইতৈ ডাঙৰকে উদযাপন কৰা দেখা যায় আৰু অসমৰ। অঁ বহুত ডাঙৰকে হয় তোমাৰ।
উৎসৱ পালন কৰা হয় যে ফাকুৱাত আটাইতকৈ ডাঙৰ।
আটাইতকৈ ডাঙৰ অ, মানে তোমাৰ বহুত এগাল মানুহ ওলাই আহে। মানে ফূৰ্তি কৰে উৎসৱ টোত হয় হয় অঁ আৰু বিহু বুলি ক'লে আ নাই মই বৰপেটাত সেনেকে যায় পোৱা নাই বাৰু। অহ আমাৰ উট্ উত্তৰ গুৱাহাটীত যায় পাইছোঁ বাৰু। আৰু যি নহওক আৰু এটা তোমাৰ এ বহুত উৎসৱ গোৱালপাৰ উৎসৱো আছে বহুত কিনে সেনেকুৱা উৎসৱ আছে আৰু। আৰু কি কৈ আছিলা তুমি?
আৰু তেনেকে আমাৰ অসমতো তেনেকৈ বিহু প্ৰধানকৈ পালন কৰা হয়। আৰু লগতে জাতি জনগোষ্ঠীৰ অঁ
তোমাৰ শিৱসাগৰ শিৱসাগৰ তোমাৰ এ চেপনত বহুত ডাঙৰকে উদযাপন কৰে আৰু অঁ।
আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন উৎসৱ পালন কৰা হয়। নতুন বছৰত বা পূজা নহ'লে বা তেনেকৈ বিভিন্ন পূজা পালন কৰা হয় যিহে মানে জনগোষ্ঠী হিচাপেও মানে বেলেগ বেলেগ পূজা পালন কৰা হয়।
অঁ আজিকালি আৰু লগতে এনেকুৱা দেখা পাইছো কিছুমান ধৰি লোৱা আমাৰ অনা ৰাজ্য বা বিলে বেলেগ ৰাজ্যৰ পৰা আমাৰ ইয়াত তে মানুহ আহি বসবাস কৰিছে ত তেওঁলোকৰ উৎসৱো আমি উদযাপন কৰোঁ, যেনেকে ছট পূজাতটো হওক বা বিভিন্ন ধৰণৰ পূজা আৰু অ' আহ পাঞ্জাৱী মানুহৰ কিবা গুৰুদুৱাৰ উৎসৱ, উম, হম, হম, সূৰ্য দেৱতাক পালন কৰে ৰাইত, আৰু পাঞ্জাৱী মানুহৰ তোমাৰ গুৰুদ্বাৰত যোৱা সেনেকুৱা উৎসৱবোৰ আমি আজিকালি পালন কৰা হৈছো। অ' সেইবোৰ আমি আদৰিছো আৰু ভাল লাগে বাৰু। অ', তাকেই তাকে আৰু।
আহ দেৱালী এইফালে কম আৰু অ'।
ৰথ যাত্ৰা, ৰথ যাত্ৰা আহিছে সেইটোক এতিয়া ৰথ যাত্ৰা আহিছে, ৰথ মেলা হয়, হয় ত' তাৰ ওপৰত পৰা তাতে কৃষ্ণ চাগে পূজা কৰে নেকি? অ', এদিন ৰথ যাত্ৰা ওলাই এদিন সামৰিলে মেলা হয়। আৰু লগতে তোমাৰ উৎসৱৰ তুমি এ হয়-হয়, এনে মেলাত গৈছা নে কেতিয়াাবা উৎসৱৰ।
উৎসৱৰ মেলা তেনেকুৱা অ', তেনেকুৱা যাই পাইছো, উৎসৱ, দুৰ্গা পূজা, তেনেকুৱা ৰাস পূজা, বিহুৰ যেতিয়া ইয়াত ওচৰত আমাৰ সত্ৰৰ মেলা হয় তাতেও যাই পাইছোঁ বাৰু।
অ', অ', তাতে তোমাৰ আটাইতকৈ ভাল বস্তু কি আছিল উৎসৱৰ? অ', মানে চকৰিত উঠাই হওঁক উৎসৱৰ অ', বা কিবা শুনা, শুনা কিবা উৎসৱৰ এনেকুৱা কিবা কিবি। অ', মোৰ আছে বাৰু।
অ', কি হয় জানো
অ', অ', কোৱা।
কি হয় জানো আপোনাৰ? মই তেনেকে ভবা নাই বাৰু কি জানো ভাল লাগে মেলাত মোৰ চাগে নিজ এনেই
অ', মোৰ
খাই ভাল লাগে চাগে তাত।
লাগে এনেকুৱ দেখা পাইছোঁ জনসংখ্যা এনেকুৱা ভাল লাগে উৎসৱ।
অ', অ', অ'।
অ', এতিয়া আমাৰ ঘৰৰ কাষত অম্বুবাচী মেলা হয়। উম, হুম। তাতে বহুত দূৰৰ, দূৰৰ পৰা তীৰ্থযাত্ৰীবোৰ আহে। অ', সেইবোৰ চাইও ভাল লাগে আৰু। অ' ত' আমি ইয়াৰ পৰা এটা বস্তু বুজিছোঁ আৰু অসমত অ', অ'।
অ', কওক।
আমি ইয়াৰ পৰা এটা বস্তু বুজিছো আৰু যে, অসমতো ভালেখিনি উৎসৱ পালন কৰা দেখা যায়। অ', আৰু কি ক'লে আপুনি দেৱালী? অ', অ'।
অ', আমাৰ ইয়াত যেনেকৈ বিভিন্ন উৎসৱ পালন কৰা হয় দেৱালীৰ। দেৱালীত আমি ঘৰে, ঘৰে চাকি বন্তি জ্বলাও। তাতেকে আজিকালি ফট অ', ফটকা নহলেবা তেনেকুৱা অ', ফুলজাৰি ফূৰ্তি কৰা যায়, আৰু লগতে সেই যিটো দেৱালী হয় তাত
লাঠিৰে সৈতে এ, অ', কি কলা?
অ', বা মন্দিৰত কালি, কালি পূজা কৰা হয়, সময়ত হয়। মন্দিৰ বিলাকত ধুনীয়াকৈ চাকি জ্বলোৱা হয়। যাতে আমাৰ ওচৰৰ পৰা বেয়া শক্তিবোৰ দুৰ দূৰ হৈ যায় অ', আঁতৰি যায় পিছত আকৌ সেই ফট, আজিকালি আকৌ ফটকা ফুটোৱা বা, তেনেকুৱা ফুলজাৰি ফুটোৱাটো অকণমান, কমাই দিব কৈছে বাৰু যিহেতু প্ৰদূষণৰ মাত্ৰা বিলাক বাঢ়ি গৈছে।
অঁ অঁ সেই আৰু উৎসৱৰ পৰা আমি ভাল বস্তুখিনি আদৰি ল'ব লাগিব আৰু
উ ঠিক তেনেদৰে যদি আমি দুৰ্গা পূজা বা তেনেকুৱা গণেশ পূজাবিলাকত চাওঁ তাত আকৌ পূজা হোৱাৰ তাৰপিছত আমি মূৰ্তি যিটো উটুৱাই দিয়া অ নিয়ম
পদ্ধতি আৰু
অ পদ্ধতি তেনেকুৱা দেখা পোৱা যায় আহ
সেইবোৰ আমি কিবা এটা বিকল্প বিচাৰি পোৱাটো ভাল সেইটো আৰু নে কি বা মানে যাতে পৰিৱেশটো ভালে থাকে হয় হয়।
যেনে আমি নিজৰ আনন্দ ফূৰ্তি খিনি বিচাৰি কেনে সকলোৰ লগত মিলি জুলি থাকা সেইটো বিচাৰি লোৱাটো ভাল হয়।
অঁ অঁ ঠিক আছে বাৰু দিয়া ন।
অ দিয়ক হ'ব।
অ